হেল্ল',
অ' শুনিছনে হেল্ল', হেল্ল' অ'
ক'ত।
হেল্ল' এ মই ৰাস্তাতে আছো তই।
অ' অ' অ' দই ভাল নহয় খবৰ খ দ।
কি ভালেই ভালেই। অলেই আৰু খালি।
অ ভাত খাল খোৱা নাই বাৰু খামগেহে।
হা।
ভাত খোৱা নাই বাৰু খামগেহে।
আহ। মই চাইকেল লৈ আহিছো। সিহঁতৰ ঘৰলৈকে মালিকৰ ঘৰলৈকে চাইকেল লৈ আহিছোঁ তাৰ পৰা বাইকত যাম নেকি।
অঁ অঁ অঁ ঠিক আছে।
উম উম।
ত বাকী খবৰ খাতি কচোন।
খবৰ ভালেই মই কামতহে আছো দিনত কাম কৰো ৰাতি ঘলে আহো।
নহয়।
তাৰ পৰা এইটো কি বুলি কয় কত তই ঘৰত। অ ভেচাৰ চাবি না আজি।
অ ফেচাচ যাম বুলি ভাবিছো জানো কি হয়।
মোকো ফোন কৰিছে ফেচাচৰ কাৰণে
অ অ।
হব বোলো এনেকুৱা এনেকুৱা কথা মই কামতহে আছো মই যাব নোৱাৰিম। তাৰপিছত চাই লওঁ পাৰিলে এপাক অহ বুলি।
অঁ আহঁ।
ক'ত তই কেতিয়া যাবি কলেজ মানে এ এ হেৰি অলে পিজিলে।
মই কাইলৈ মানে যাম।
আকৌ বোলে আজি যাবি বুলি।
অ আজি যাম বুলি ভাবিছো কিন্তু হেৰি হলে। যদি মানে হেৰি হয় মানে ঘৈ পাপাহত গাটো ভাল নহয় যে।
হোম।
তেতিয়া মানে নাযাওঁ যিটো বেলেগকে সন্ধিয়াকে
চাই লও যি সুবিধা হয় তেনেকে যা আৰু।
উম সেইটোৱেই।
উম।
তাকেহে তা বাকী ভাত- চাত খালি নে কি?
খাই আহিছো খাই আহিছো।
অঁ অঁ
চেচা আহি যাবি হেল্ল'।
অ শুনি আছো
অ আজি আকৌ ভাল চলিছে ন।
আজি নেটো ভাল চলিছে অ।
অ আজি গতে নেটৱৰ্ক থাকিলে ভাল লাগে খালি। এ কিবা হেৰিয়টো কি বুলি কয়। মোৰ ফোনটো প্ৰব্লেম হৈ আছে সেইকাৰণে মই পাঁচ তাৰিখে ফোন এটা ল'ম চাগে ভাবি আছো গম পাৱ।
হয়নে কি ফোন।
মই ওৱান প্লাছৰ কথা ভাবি আছো কি কওঁ জানো।
অ অ নহয় বাও এইটো কি কৰিবি
সেইটোও থাকিব দুইটা চলাম আকৌ ধনী মানুহ হৈ যাম না।
তাকেহে!
জানো যদি মই অসুবিধা পাওঁ মই তোলে ফোন কৰিম, মানে ফোন কৰিম মানে তই ওলাই আহিবি।
আহ অ হ'ব।
অ আকৌ হেৰি কিমান টাইম যাবি খেচাৰচালে? হয়।
টাইমতটো মানে কি হ'ল এতিয়া মই হেৰিয়ত অ বাৰটা মানত চাৰে এঘাৰট মানত যাম। যাম বুলি ভাবি থিছো মায়ে মইে যাম বুলি ভাবি থৈছো তাৰপা যদি আইনো গাটো ভাল হয়। দাইনো যাম বুলি ভাবি থৈছে। তাৰ পিছত যদিহে পাপা বেছি গাটো বেয়া হয় মাৰ নাযায় হেনো।
গাটো ব এটা ভাল নহয় এনেকুৱা বহু বিষাইছে এনেকুৱা।
অ এ জ্বৰ চ্বৰ হ'ব পাৰে। টেবলেট চেবলেট দুতামান লৈ যায় আক হা শুনা নাই। হ অ সেই
মল।
অ।
হেল্ল' বৰা ক'ব যৌ ৰক অ মই শুনি আছো।
অ অ। হ উ উম।
সোঁ-হাত সোঁ-হাতৰ সোঁ-হাতটোও দাঙিব পৰা নাই।
উম।
থুৱ বিষ হহাটো কেনেকুৱা বিষ। বিষ মানে তটকলা বিষ কছো নহয়।
অ অ।
হটো কি বুলি কয়। মালিঘৰ ঘৰ পাইছোঁহি আৰু এক মিনিট লাগিব। বাকী মাহঁতৰ অ মাহঁতৰ কি হৈছে বেমাৰ
এই বাবাই আইনুৰ জ্বৰ
অ মা।
মা হেৰি এইটো কি কি কাহটো আকৌ হৈছে।
হয়। পাঁচ সত্তৰ হৈছে ন মানে ছয় হৈছে ন
আহ।
ছয় হৈছে ন ছয়।
নাই হোৱা।
অ আচ্ছা ভালে ভে হব ক। দছলৈকে থাকি যাব মই পালোহি। কালি প্ৰমোদৰ বাৰ্থডে আছিলে যে ইয়াৰ পৰা ভাত খাত খাই যোৱাকালি দে হ'ল
উম! উম!
বাকী ফেচাৰছৰ কিবা কি হয়ল কি নহয় কবিচোন মোক।
হ'ব বা। অ যা তাৰ পিছত মই ভাবিছোঁ তাকে হেৰি যদি আইনো যায় স্কুটিখনকে লৈ যাম নেকি।
নালাগে নেকি।
উম!
তিনিটা কেনেকৈ যাবি আকৌ স্কুটিত।
নহয় যদি মাৰ নযায়।
কি মা নাযায় নে কিনো মায় এনো যাম নাজামতো চাগে দুধু-মধুৰ হৈ আছে।
এই নহয় পাপা মানে কালি বহুত বেগে জ জতে হৈ। এতিয়া কাম চাম কৰি মেলি ঘূৰি ফুৰি তেৰকত জ্বলিম।
হেল্ল'।
অ।
হেল্ল, অহালে সন্ধিয়া হ'ব একো দৰকাৰ নাই। অহালে সন্ধিয়া হব একো দৰকাৰ নাই স্কুটি লৈ দুইজনী যাবলৈ দেই। আজি এনেও জাম হবই ৰাস্তাটোৰ সেইখিনিতে। দৰকাৰ নাই, বিছ টকা, বিছ টকা, চল্লিশ টকা যাব গা গাড়ীত উঠি গলেই হ'ল।
উম, উম।
এনে অসুবিধা চো কৰিবলে মানে সেইখিনিত ফেচাৰছ বুলি ক'লে ল'ৰাবিলাকো বহুত নহয় আৰু গ'লে ওলাই আহিব নালাগে দেই কলেজৰ পা। কলেজৰ পৰা কেম্পাছত আহি যাব নালাগে দেই গলেও। মানে সেই সি যায় নহয় ল'ৰাখিনি কিমান অভদ্ৰামি কৰে। পিছে চাৰহঁত থাকিলে ইমান টেনচন নাই। হলেওঁ কেম্পাছৰ বাহিৰ হব নালাগে। এনেও পাহিহঁত, চানিয়াহঁত চাগে আহিবই।
আহিব অ
অ দীপিকাহঁতো আহিব চাগে।
লিপিকা জানো সুধিছিলো কালি এন চি চি আছে বুলি কৈছে। কৈছে যদি সময় হৈ যাম বুলি কৈছে। এই চইনিকা বাও আহিম বুলি কৈছে জানো কি কয়।
উম। হেৰি নকৰিলেই হ'ল মুঠতে, এটো কি বুলি কয়? এফালে ৰাস্তা ফালে বেছি ওলাই আহা আহিব নালাগে।
উম, উম।
কলেজো কি কৰো জানো। আমাৰ কলেজৰ ইণ্টাৰ্ণশ্বিপ দিয়াৰ পিছত এক আগষ্টৰ পৰা ক্লাছেই হ'ব নেকি? মানে এনেতো ক্লাছ অপেইন আছে আমাৰ ষ্টুডেন্ট খিনি। অ ষ্টুডেণ্টখিনিহে যোৱা নাই। ক্লাছ অপেন আছে এতিয়া। হা?
ইণ্টাৰন
কি হৈছে? মই চয় তাৰিখৰ পৰা কৰিম। পোন্ধৰ দিনহে কৰিব লাগে। ছয় তাৰিখৰ পৰা পঁচিছ তাৰিখলৈহে কৰিম।
উম।
কংকন। কংকনা আছে নহয়, অ শুন আকৌ ইন্টানশ্বিপ তো এই কিবা কিবি কেইটামান লিখিব লাগে নহয়। লিখি দিবি নে?
মোৰ নিজৰো থাকিব নহয়, মই চাগে নোৱাৰিম নেকি? মোৰ কাৰণ মই ফিল্ডত
এ তোৰতে, অ মই হেৰিটো কি বুলি কয়? কংকন দাক কৈ থৈছো, কংকন দাই চাই লওঁ বুলি কৈছে, কংকন দাই চাই লওঁ বুলি কৈছে। কংকন দাই যদি চাই লয় হৈ যাব।
নাই হেইটুৱে, ক'।
এ চিষ্টেমৰ নেটৱৰ্ নেটৱৰ্কটো ঠিকে আছে। আজি ৰাতি মই তোলে ফোনটা কৰিম। তই উঠাবিচোন। মানে ফোনটোৰ নেটৱৰ্কতটো আজি চলিছে। মই আকৌ চেক কৰিম চলে নাই।
উম, উম। চবতে আকৌ নেটৱৰ্কটো একেই নহয়।
মোৰ চি এম আই চি খনে প্ৰব্লেম দিছে নেকি?
এ নহয়, নহয়। মোৰো তেনেকুৱাহে। মইতো ফোন কালি পৰহি পৰা কালৈকো কৰাই নাই।
অ এই কিবা নেটৱৰ্কটোৱে ষ্টেবল হৈ থকা নাই চাগে। এ হয়য়ে মাজে মাজে। জিঅ' নেটৱৰ্কতটো ডাউন মাৰি দিয়ে।
উম, সেইটো হয় বাৰু।
উম। ইয়াত এতিয়া ওৱান ছিক্সটি, হা পালো, পালো। প্ৰভক্ত হত, ইয়াত এতিয়া পৰা ওৱান ছিক্সটি ফাইভ কেবি চলি আছে।
অহ অহ
আৰু সেই মোৰ চিক্স ডাবো জিৰও নাইন ত যে টামান হৈছেগে
এ নাই আৰু তিনটা নে কেইটাহে হৈছে। মই নিজৰ পৰা কৰা ন ন নোৱাৰি নহয়। এনেই এনেই কেন্সেল হৈ যোৱাতকে কৰাত কি লাভ বা
পিজিপা গৈ তিনি চাৰিখ মানলৈকে কৰিব লাগে।
অ' সেইটোকে মোক সেইদিনাখন ৰক্তিমে এ অ' হেৰিয়ে টোকুৰুগা হিয়েন সেইটোকে কৈছে। নহয় অহ।
অ' তালৈ গৈ ফুৰিবগে লাগে এনেই ফচাই থাকি লাভ নাই।
মোক কৈছো তোৰ তাত থাকোঁ‌তে মোৰ কৈছো তোৰ তাত থাকো তোৰ তাত। থাকোঁ‌। তেনেহে নেটৱৰ্ক টো ভাল চলি আছিলে।
হ'ব দে। হেৰি এইটো কি বুলি কয় মই সিহঁত ঘৰত সোমাই তামোল চামোল এখন খাই লওঁ। তই যাবি ভালকে যাবি আৰু স্কুটি, স্কুটি নিব নালাগে। দেই মই ভালকে কৈ দিছোঁ কিন্তু আৰু পিছত নিলো বুলিও নকবি আৰু। ভয় লাগে। সেইখিনিত
অ' অ' হ'ব।
দৰকাৰ হ'লে পইচা নাথাকিলে কবি, মই কাৰোবাৰ পৰা লৈ পেলাই মাৰি দিম। সুধিল দে লাগে আউল। মানে এটা লগত ল'ৰা গ'লেও কথা নাই এই দুইজনী ছোৱালী স্কুটীলৈ অহা যাওঁতে ঠিকেই থাকিব। আহোঁ‌তে সন্ধিয়া হ'ব। ট্ৰাক চ্ৰাকো চলে মোৰ বৰ ভয় লাগে। সেই ৰাছ তাৰতাক এই ৰাস্তাটো বেয়াও ঘপককৈ কিবাকিবি হয়।
উম উম। ঠিক আছে হ'ব দে উম!
উম